অ আপোনালোক ভালেনে?
ৰাস মলি
অ মোৰো ভালে। আশা কৰিছো আপোনালোকো নিশ্চয় ভালে আছে।
উম হয় নিশ্চয় ভালে আছো।
অ আ আজি আমি এটা নতুন সময় প্ৰাসংগিক এটা নতুন বিষয়ৰ বিষয়ে অলপ আলাপ আলোচনা কৰিব বিচাৰিছো আশা কৰিছো আপোনালোকে পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু আপ আপোনালোকৰ সমৰ্থন অনুসৰি আপোনালোকৰ নিজৰ বক্তব্য আগবঢ়াব হয় এতিয়া চাওক আমি
বৰ্তমান যান্তিক যুগৰ বৰ্তমান খাদ্য যুগৰ যান্তিক পৃথিৱখন আমি বসবাস কৰি আছো হয় নিশ্চয় আহ গতিকে এই ক্ষেত্ৰত
অ এই ক্ষেত্ৰখনত এতিয়া দেখা পোৱা গৈছে যে এয়াই মানে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা কৃত্ৰিম বুদ্ধিমত্তাৰ যথেষ্ট প্ৰঢ়াৰ আৰু বিশালতাখিনি আমি অনুভৱ কৰিব পাৰিছোঁ আজিকালি প্ৰত্যেকটো কামতে এ আই
ব্যৱহাৰ কৰা দেখা পোৱা গৈছে।
অ গতিকে এ এয়াৰ ক্ষেত্ৰ খত আপোনালোকে কি ভাবে বৰ্তমান সময়ত এয় এয়াই আমাৰ কেনেধৰণে
উ হয় আহ এয়াই বৰ্তমান সময়ত আমাৰ বহুতো আহ কাম হয়তো বহুত সহজ কৰি দিছে। অ বহুতো কম সময়ৰ ভিতৰতে বহুতো আহ জানিবলগীয়া তথ্য আমাৰ হাতত আহি পৰে আহ আৰু বহুতো কথা হয়তো আগৰ যুগত মানুহে বহুত সময়ৰ চেষ্টা মূৰত গম পোৱা গৈছো কিন্তু আজিৰ যুগত এ আইয়ে সেই তথ্যসমূহ নিৰ্বিষতে আমাৰ হাতত তুলি দিয়ে
আহ নিশ্চয় নিশ্চয় আহ এই কথাটো প্ৰকৃততে সঁচাকৈ সময় প্ৰাসংগিক আহ যে এই যিসমূহ আপুনি ইয়াৰ বিষয়ে যিখিনি কথা কথা কৈছে যে এয়াই আমাৰ দৈননন্দিন জীৱনতে হওক দৈনন্দিন জীৱনতে হওক বা আমাৰ যিসমূহ আমাৰ কাৰ্য কেত্ৰত হওক ইমানখিনি সহায় কৰিছে আমি সেইখিনি উপলব্ধি কৰিব পাৰিছোঁ নিশ্চয় এতিয়া চাওক এজন ষ্টুডেণ্টৰ পৰা আৰম্ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি এজন এজন ৱৰ্কাৰ লাগে মানে প্ৰফেচনেল ৱৰ্কাৰলৈকে এয়াই ক কিমানখিনি সহায় কৰিছে টো আমি গম পাওঁ এতিয়া। এটা এটা কথা মন কৰিবলগীয়া যে প্ৰত্যেকটো বস্তুৱে ধৰক পজিটিভ আৰু নিগেটিভ, অৰ্থাৎ ইতিবাচক আৰু নেতিবাচক দিশ থাকে, আপুনি কি ভাবে এই এ আই এতিয়া যিটো দ্ৰুত জামানা মানে দ্ৰুত সময় পৰিৱৰ্তনৰ সাপেক্ষে নিৰ্ণ বানানা চেট জি পিত পাৰপ্লেক্স চিটি ক্লড এনেকুৱা ধৰণৰ যিসমূহ আহ চুপাৰ ফাষ্ট যিসমূহ এ আই আহিছে, বা এ আই মডেলসমূহ আহিছে, আৰু ইয়াৰপৰি যিসমূহ ট্ৰেইন কৰাই থকা আছিল সেইসমূহে আমাক কেনেধৰণে প্ৰভাৱিত কৰিব ক আপুনি ইতিমধ্যে সু প্ৰভাৱ কথা কৈছে যে আমাক ইমানখিনি সহায় কৰিছে আপোনাৰ মতে সেই এইসমূহ যেতিয়া এ আই সমূহ যেতিয়া এটা চুপাৰ ইণ্টেলিজেঞ্চৰ পাথৱত যাবগে তেতিয়া আপোনাৰ মতে সেই এ আইসমূহে আমাক কেনেধৰ বিপদত পেলাব পাৰে।
হয় ভৱিষ্যতে আমাক এই এয়া সমূহে আহ হয়তো আহ বহুতো স্বাস্থ্যৰ ফালৰ পৰা বহুতো আহ নিম্ন স্তৰলৈ লৈ যাব পাৰে কিয়নো, এতিয়াৰ যুগত বহুতে কষ্ট কৰিবলে বহুত। কিয়নো বহুতো এ, অই ফলত বহুতো।
হয় হয় হয়।
আহ সফল হৈ। হৈছে যাৰ ফলত নেকি স্বস্থ। ৰ বহুতো হানিকাৰক ঘটিব বুলি মই ভাবো। য'ত নেকি, হাতে কামে কৰা। কাম আজিকালি। এ আইৰ দ্বাৰা কৰোৱা হয়।
হয় হয় হয়, নিশ্চয়। আপুনি অ এ উপযুক্ত কথাখিনি ব্যক্ত এতিয়া চাওক, এ আই ইমানখিনি কাম অমাক সহজে। কৰি দিয়ে, যে এটা হিওমেন আ মানে আমা মানুহৰ। ৈ বহু গুণে এ এটা শ্ৰেষ্ঠ বুলি ক'ব পাৰি, আ মানে তেখেতলোকক ডাটাাই। সেই কেত্ৰতে হওক বা সেইৰ ক্ষেত্ৰতে হওক। অন্যান্য ক্ষেত্ৰত খনতে হওক। ক্ষেত্ৰখনৰ হয় তেখেত। আহ সেইসমূহ, যিসমূহ এয়াই যাত্ৰা আছে বা। চেণ্টাৰে হওক বা চাৰ্ভাৰ। বিলাক আছে। যথেষ্ট সক্ৰিয় আৰু বৰ্তমান ইমানখিনি সক্ৰিয় হৈ পৰিছে। যে আমি এ আই আৰু ৰিয়েলিটিৰ মাজত যিসমূহ পাৰ্থক্য বা, ইমেজৰ ক্ষেত্ৰতে হওক। বা ৰিচাৰ্জৰ ক্ষেত্ৰতে হওঁক সেইসমূহ আমি একদম সদৃশ হিচাপে দেখিবলৈ পাওঁ। এ সেই ক্ষেত্ৰত। আমাক। বহুত ধৰণৰ। সমস্যাৰও সৃষ্টি হ'ব পাৰে, কেতিয়াবা কিছুমানে এয়াই।
বিয়া
প্ৰথমতে হওক, অন্য জীৱনত পৰিব। ইয়াৰো উপৰি চাওক, আজিকালি এ আই সমূহ এ আই সমূহ। মুঠ। এতিয়া চাবলৈ যাওক আজি পৰা দহ বিশ বছৰৰ পিছত এ আইসমূহৰ ভৱিষ্যতটো চাবলৈ যাওক। আপুনি যে বহুতখিনি আপুনি যদি চাবলৈ যায় কৰ্ম মানে কামৰ বহুতখিনি। এয়াই কিন্তু দখল। কৰি লোৱা দেখা যাব স। খিনি কি ভাবে যে মানুৰ কোনোবা খিনিনহয় কোনোবা। চাকৰি কমি যাব নেকি? বা কৰ্মৰ হেটো। কমি যাব পাৰে নেকি ইয়াই যদি অত্যাধিক যদি হেৰি হয়।
এ সেই বুলি নাভাবো কিয়নো। বহুতো উচ্চ শিক্ষিত মানুহ। এতিয়া বহুতো অহ এতিয়া এতিয়া এতিয়াৰ যুগত বহুতো উচ্চ শিক্ষিত মানুহ লৰাবলে দেখা পোৱা গৈছে আৰু সেই উচ্চ শিক্ষিত মানুহ সমূহৰ এই বৰ্তমান সময়ত। অ হয়তো এম। এমপ্লয়মেণ্টৰ বহুতো অভাৱ হ'ব পাৰে কিন্তু মই ভাবোঁ যে যিখিনি এতিয়া এডুকেশ্যনৰ ক্ষেত্ৰত এভাৰেজত আছে বা ইমানো সফল নহয় যিখিনি এতিয়া হাতে কামে এতিয়াও লাগি আছে সেইখিনিক যিখিনি স্কীল ৱৰ্ক। সেইখিনিক হয়তো ভৱিষ্যতে এয়াই ক। হয়তো দৰ কাৰ হব পাৰে যাক নিকি মই ভাবো এতিয়া মাত্ৰ ইডোকেচন। এডুকেশ্বন নৰ লগতে জঢ়িত হৈ থাকিলে নহব অ যিটো পেক্তিকেল? কিল তাক ডেভলপ কৰিবও লাগিব। হাতে কামে কৰিব পৰা? আৰু মই ভাবো। এ হয় মানুহৰ চাকৰি নাখাব পাৰে কাৰণ ভৱিষ্যতলৈ এডুকেশ্যনতকৈ বেছি প্ৰেক্টিকেল স্কিল ৱৰ্কাৰৰ ডিমাণ্ড বহুত বেছি হ'ব পাৰে যিহেতু নেকি এয়াই মাত্ৰ অ। টেকনিকেল আৰু। এটা মাত্ৰ। নিৰ্দিষ্ট এটা সীমাৰ মাজতহে সীমাবদ্ধ থাকি কাম কৰিব পাৰে আহ হয়তো মানুহ অহ কিছুমান কাম যিখিনি মানুহে কৰিব পাৰে সেইখিনি এয়াই কৰিব নোৱাৰিবও পাৰে য'ত নেকি অঁহ মানুহৰ আহ যথেষ্ট অহ। এটা স্কিল ডেভেলপ হ'ব লাগিব য'ত নেকি সেই স্কিল ডেভেলপ মানুহজনৰ ভৱিষ্যতৰ হয়তো বহুত ডিমাণ্ড হ'ব পাৰে আৰু য'ত নেকি তেখেতৰ বহুতো লাভান্বিত হ'ব পাৰে মই ভাবোঁ বৰ্তমান সময়ত এডুকেশ্যনৰ লগতে। প্ৰেক্টিকেল কাৰিকৰী স্কিলৰ ওপৰতো যাতে ধ্যান দিয়া হয় তেতিয়াহে ভৱি্যতে এয়াই দ্বাৰা আমাৰ কোনো বিপদ নহব বুলি মই ভাবো?
হয় নিশ্চয় একদম একদম সত্য কথা। আ কোৱা দেখা পোৱা গৈছে আমি সন্মতি প্ৰকাশ কৰিছোঁ একদম শুদ্ধ সত্যৰ কথা কোৱা হৈছে যে। ইয়াৰ কথা আপুনি যিমানখিনি বিশ্লেষ। সম্ভাৱে কোৱা হৈছে জনাই গৈছে আপোনাৰ এইয়াৰ প্ৰতি কিমানখিনি। আপোনাৰ জ্ঞান আছে। গতিকে সেইখিনি ক্ষেত্ৰত এনেনে এনেধৰণৰ সুক্ষ্ম দৃষ্টিভংগী। প্ৰয়োজনীয়তা আছে সমাজতে। ইয়াৰ লগত বৰ্তমান অকল ছাত্ৰ ছাত্ৰীসকলক। অল একঘামী আমি যে শিক্ষাৰ প্ৰতি নি নি। এই বৰ্তমানৰ যিহেতু এ আই যুগ বা যান্ত্ৰিক যুগ। সেই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিব লাগে ডিজিটেল মাধ্যমৰ লগত কেনেকৈ সমানে সমানে আগবাঢ়ি যাব লাগে ডিজিটেল এখন ৰাষ্ট্ৰ ডিজিটেল এখন অসম ডিজিটেল এখন ভাৰতবৰ্ষ কেনেদৰে গঢ়ি। তুলিব লাগে, এই ক্ষেত্ৰত নতুন প্ৰজন্ম কি ধৰণে আগবঢ়াই নিব লাগে সেইকথাখিনি আপুনি কৈছে। এতিয়া অ পচত আপোনাৰ মতে এইটো যে, এ আই নিজৰ যি সমূহ ইয়াৰ ভিতৰত যিমান খিনিয়ে আপোনাৰ হেৰি থাকিব সেইখিনিতে কি কৰিব পাৰে এ আই নিজৰ বিস্তাৰ কৰিব পাৰে কিন্তু বাকী যি সমূহ মানে মানুহৰ দৰে যিসমূহ মানুহে কৰিব
ধৰিব পাৰা যিমানখিনি ধৰিব পাৰে।
ৰিপ্লেচ কৰিব নোৱাৰে বুলি আপুনি সম্পূৰ্ণ দৃঢ়তাৰে কৈছে গতিকে সেই ক্ষেত্ৰত আমি বিশ্বাস কৰো যে মানুহৰ সেই সূক্ষ্মতাৰ লগত এ আইৰ সেই কৃত্ৰিম বুদ্ধিমত্তাক আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ, যিহেতু এ আই এ আইটো হৈছে মানুহৰ সেই ক্ষেত্ৰত আমি মানুহক এ কেতিয়াও এজন মানুহ এ আই লগত তুলনা কৰিব নোৱাৰো কাৰণ এটাত তাৰ ডাটা চেণ্টাৰক আমি কেতিয়াও এজন হিউমেন ফিলিংছ এজ এ হেৰি লগত আমি তুলনা কৰাটো আমাৰে নিজৰ মুৰ্খামি কথা হ'ব। চ' সেই ক্ষেত্ৰত আমি গম পালোঁ এ আই ভৱিষ্যতৰ কথা এইখিনি কথা গম ইয়াৰ আপুনি, এ ইয়াৰওপৰি আপুনি কি ভাবে এয়াইৰ, এ আইৰ ধৰক যিসমূহ ডাটা চেণ্টাৰ আছে বা এ আইৰ যিসমূহ আপোনাৰ ধৰক তাৰ পৰা নিৰ্গত হোৱা অবিষাক্ত পদাৰ্থ ডাটা চেণ্টাৰসমূহৰ পৰা সেই কথাত আপুনি কি ভাবে প্ৰকৃতিত কিবা পৰিছে নেকি যেনেকৈ আমাৰ ইণ্টাৰনেট বা প্ৰদূষণৰ যেনেকৈ বিভিন্ন হেৰিৰ ফলত পৰে তেনেকৈ এ আইৰ কিবা চেণ্টাৰ বা ডাটা চেণ্টাৰ পৰাই হওক বা তেনেকুৱা ধৰণৰ কিবাৰ পৰা প্ৰকৃতিৰ কিবা ক্ষতি হৈছে বুলি ভাবে নেকি আপুনি?
মই ভাবো যে পৃথিৱীখন ডেভলপ হোৱাৰ লগে লগতে হয়তো প্ৰকৃতিৰ মাজত বহুতো বিপদ আৰু তাৰ কুপ্ৰভাৱ দেখা পোৱা যায়। কিয়নো, অ কোনো এটা অ ধৰি যা, কাৰণ এ আইতো এটা যান্ত্ৰিক বস্তুৱে হয় তাৰ হয়টো চলিবলে বহুতো ইন্ধন জাতীয় প সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু আমি সকলোৱে জানো যে ইন্ধনৰ পৰা অলপ হ'লেও বিষাক্ত পদাৰ্থ ওলাবই আৰু, আৰু যান্ত্ৰিক বস্তুৰ পৰা ৰেডিয়েছ ৰেডিয়াছটো ওলাই, যাৰ ফলত তেনেকে আমাৰ প্ৰকৃতিৰ বহুতো প্ৰভাৱ পোৱা দেখা যায়। আজিকালি ফাইভ জি টাৱাৰ য'তে ত'তে দেখা পোৱা গৈছে আৰু সেই যিখিনি ডিজিটেল ৱৰ্ল্ডত সেইখিনি, সেইখিনি ফলত আমাৰ ধৰি লওক চৰাই চিৰিকটিবোৰ অলপ চলপ বহুতো কমি ধৰিব ধৰিছে। আৰু দেখা যায় যে যিবোৰ মানৰ যিবোৰ চহৰৰ তাততো আমিতো একো চহ চৰা নিৰ্দেশ ল ন। আহ, আমি ভাবোঁ এই ডিজিটেল এ আই আপগ্ৰেডৰ লগতে হয়তো আমি প্ৰকৃটোকো আপগ্ৰেড কৰিব লাগিব আৰু আমি ভাবিম যে সেই যিখিনি উম কুুৰ প্ৰভাৱ সেইখিনিক আমি আহ আঁতৰাই ৰাখিব পাৰো যাতে আৰু ভৱিষ্যতলৈ সেই কূপ্ৰভাৰৰ পৰা আৰু ইয়া ইয়াটোতকে যে উন্নত কিছুমান অ, ডেভলপ অহ, বস্তু লৈও কওঁ। তাৰ বিষয়ে আমি চেষ্টা কৰিব পাৰিম।
আমি এখন বিকশিত অসম বি্তা ৰ ভাৰত গঢ়িব পাৰো। তাই বুধি আছা। নিশ্চয় আপুনি উম ', শুদ্ধ কথাখিনি ব্যক্ত কৰিছে। মই প্ৰকৃতিৰ ওপৰত এতিয়া এটা কথা আপোনাক শেষত ক'ব বিচাৰোঁ আজি আমি কথূপ কথন খিনি ইমানতে সামনি মাৰিম। শেষত এটা কথা ক'ব বিচাৰো যে ডাটা চেণ্টাৰ মই এ আইৰ কথা যিটো পাতি আছো এ আইৰ প্ৰকৃতি হিৰ অৰ্থাত- আমি ডাটা চেণ্টাৰসমূহলৈ যদি মন কৰো এতিয়া দিনটোত লাখ- লাখ ডাটা চেণ্টাৰ বা ডাটা হেৰি দিনটোত ট্ৰেইন কৰি থকা হয় বা আমি এতিয়া যিসমূহ ট্ৰেইন কৰাৰ সময় ব্যৱহাৰ কৰি আছে সেই ডাটা চেণ্টাৰ সমূহ আছে তাত এটা ৰিছাৰ্চৰ- ৰিছাৰ্চৰ মানে একচুৱেলী হৈছে কি সেই ডাটাচেণ্ট আমি এতিয়া ইয়াত সমূহ ইউজ কৰি আছে প্ৰত্যেকটো কোৱেইছনৰ এগেঞ্চত প্ৰায় আঁহ ', দহৰ পৰা বাৰ মিলি ফ্ৰেছ ৱাটাৰ কিন্তু ডাটা চেণ্টাৰসমূহ যায় কিয় যায় যে ইমানখিনি -ইমানখিনি ইউজাৰে -ইউজ কৰি থকাৰ ফলত চেণ্টাৰসমূহ হিট হৈ যায়। যাৰ ফলস্বৰূপে কি কৰা
চ
বনমিলিয়ন হিচাপত আমি কি পানী ব্যৱহাৰ কৰি থাকিব হৈছোঁ আনকি এতিয়া এনেকুৱা ধৰণৰ অহ ', মানে এয়াই ডাটা চাৰ্ভাৰ উলিয়াইছে
চয় পানী চাহ
কৰা হৈছে। গতিকে আজি আশা কৰিছো এই যিসমূহ কথূপ কথন কথন হ'ল এ আই ওপৰত ডিজিটেল ইণ্ডিয়া ডিজিটেল অসমৰ ওপৰত আমি যিমান কৰিলো অল অভাৰ গোটেই ৱৰ্ল্ড এ আই বিষয়ে যিমান খিনি পাতিলো সিমান খিনিয়ে ভৱিষ্যত এ আই ভৱিষ্যতৰ বিষয়ে সুক্ষ্ম দৃষ্টিভংগীৰে আমি থুলমূলকৈ আলোচনা কৰিলো আশা কৰিছো আপোনাৰ এটা নতুন
হয় নিশ্চয়।
অ', উপকৃত হৈছে মই উপকৃত হৈছো। গতিকে আপুনি নিশ্চয় আজি উপকৃত হৈছে শেষত এটা ৰিভিউ দিয়ক যাৰ ফল স্বৰূপে আমি পুনৰ আকৌ এটা নতুন টপিকে কথা পাতিব পাৰো। হয়, নিশ্চয় ধন্যবাদ আহ শুভ ৰাত্ৰি বাকী ভালে। থাকক সুস্বাস্থ্য থাকক